অ শুনি হয় হয় শুনি আছো। অহ কি খবৰ
আ মোৰ ভালেই ৰবা
অ মোৰো ভালে এ আজি মানে অকমানি স্বাস্থ্যৰ বিষয়ে আলোচনা কৰিম ভাবিছো কেনেকুৱা হ'ব?
অ ভালেই হব দে ঠিকেই ভাবিছা তুমি
অ। অ মই যি এ মানে তোমাক দেখা পালো বহুত ফিট আৰু সতেজ দেখা গৈছিল। কিবা বিশেষ কাৰণ আছে নেকি
মানে তুমি পিত কোৱা কাৰণে ধন্যবাদ বাৰু আচলতে মই কেইমাহ মান ধৰি নিয়মিত ব্যয়াম কৰি আছিলো। ত তাৰে কাৰণে অলপমান স্বাস্থ্য ভালে আছে আৰু খাদ্য খোৱাৰ চেষ্টা কৰি আছো ভাল ভাল খাদ্য খোৱাৰ।
অ বাহ সেইবাবে হয়তো তোমাক ইমান সুস্থ দেখা গৈছে শাৰীৰিক সুস্থতা বজাই ৰখাটো কিমান গুৰুত্বপূৰ্ণ বুলি ভাবা তুমি?
এনে শাৰীৰিক সুস্থতাটো আমাৰ জীৱনৰ এটা দৈনন্দিন গুৰুত্বপূৰ্ণ অংশ। ই আমাক সুস্থ কৰি ৰাখে। শক্তিশালী আৰু লগতে সক্ৰিয় কৰি ৰাখে। আৰু নিয়মিত ব্যায়াম কৰিলে বহুত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি বেমাৰ আজাৰৰ সংখ্যাও কম হয়
অ ঠিক কৈছা কিন্তু অ হয় হয় কিন্তু আজি আজিকালি বহু মানুহে ব্যস্ততাৰ বাবে ব্যায়াম কৰিবলৈও সময় নাপায়
হয় তুমি ঠিকেই কৈছা। তেজ কাৰণে মানুহে দিনটোত প্ৰায় ত্ৰিশ মিনিট মান সময় উলিয়াবলৈও কষ্ট হয় আজিকালি নিমিলেই মানুহৰ খোজ কঢ়া দৌৰা যোগাসন বা চাইকেল চলোৱা আদিও কৰিব পাৰি দিয়েচোন সেইবিলাকো ধৰা ব্যায়ামে আৰু
হয় হয় তুমি সাধাৰণতে
তেজ বিলাক চলাচল হৈ থাকে মই আহ প্ৰতিদিনে পুৱা মই আহ প্ৰতিদিনে আধা ঘণ্টা দৌৰো তাৰপিছত কিছু শ্ৰেষ্ঠ এক্সেচাইজ আৰু পুচাপ কৰো
অ অ অ খুব ভাল অ অভ্যাস দৌৰাৰ কি কি উপকাৰ আছে?
আহ দৌৰাৰ উপকাৰ মানে ধৰা দৌৰিলে হৃদযন্ত্ৰ সদায় শক্তিশালী হৈ থাকে। ৰক্ত সঞ্চাৰ উন্নত হয় আৰু শৰীৰৰ অতিৰিক্ত চৰ্বি কমে লগতে মানসিক চাপো কম হয়। সেইবোৰে আৰু দেহ দেহটোৰ তেজ এইবিলাক চলাচল হৈ থাকিলে মানুহ
উম উম হয় হয় হয় মানসিক স্বাস্থ্যৰ লগত শাৰীৰিক সুস্থতাৰ কি সম্পৰ্ক আছে?
মানসিক স্বাস্থ্যৰ লগত শাৰীৰিক সুস্থতাৰ গভীৰ সম্পৰ্ক আছে ব্যায়াম কৰিলে ধৰা এনডৰফিন নামৰ হৰমন এটা আছে যিটো আহ ব্যায়াম কৰিলে নিশৃত হয় আৰু যি মন ভাল ৰাখে ফূৰ্তিত ৰাখে আৰু উদ্বেগ কমায় মন বিলাকৰ মনত ফুৰ্তি আনে আহ মানে এটা নতুন উৎসাহ যোগাই মনত
হয় হয় বুজিলো খাদ্যভ্যাসৰ ভূমিকা কেনেকুৱা?
আহ শাৰীৰিক সুস্থতাৰ বাবে সুষম আহাৰ অতি প্ৰয়োজনীয় যেনে ধৰক ফল মূল, সেউজীয়া শাক পাচলি, গাখীৰ, কণী প্ৰটিনযুক্ত খাদ্য খাব লাগে কিএ এইবিলাক তেতিয়া আৰু আহ গোটেই মানে শৰীৰটোও ভালে থাকে আৰু আমাক ধৰা আমি সদায় পাৰিলে প্ৰটিনযুক্ত খাদ্য খাবই লাগে।
অ হয় হয় ফাষ্টফুড বেছি খালে কিবা সমস্যা হ'ব পাৰে নেকি?
আমি ফাষ্টফুদটো যিমান পাৰো আঁতৰাই চলিব লাগে ফাষ্টফুদ বেছি খালে আহ মেদবহুলতা, ডায়বেটিছ, হৃদৰোগ আদি বিভিন্ন ধৰণৰ সমস্যা হব পাৰে। সেইবাবে সীমিত পৰিমাণে খাব লাগে একেবাৰে নোখোৱাকৈ মানে ধৰা আমি মানুহৰ জন্ম লৈছো যিহেতু আমাৰ চব খোৱা যাবই। আৰু আজিকালি তুমি দেখাই পোৱা বেছিভাগ মানুহৰে এই ফাষ্ট ফুডৰ প্ৰতি আকৰ্ষণ বেছি। প্ৰটিনযুক্ত খাদ্য ত সেইবিলাক মানুহে খা মানে একেবাৰে মাহত একদিন খালেও হব কিন্তু ডেইলি ধৰা অ মানে তুমি যদি পাৰা দৈনন্দিন দৈনন্দিন জীৱনত হয় প্ৰতিদিন প্ৰটিনযুক্ত খাদ্য খালে ভাল আৰু সুস্থতো ভালে থাকে পাৰ পক্ষত এনেকে কি খাই থৈ দিব লাগে দেচোন।
অ, হয় হয়। উম পানী খোৱাৰ বিষয়ে তোমাৰ কি মত?
আহ পানী দৈনন দৈনিক পৰ্যাপ্ত পৰিমাণে যদি আমি পানী খাওঁ তেনেহলে অহ আমাৰ শৰীৰটোক পানীয়ে জলীয় অৱস্থাত ৰাখে আৰু বিভিন্ন ৰোগৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু পানীৰ ফলত ধৰা আমাৰ শৰীৰত কিছুমান অহ গুটি গুটি শালমইনা টাইপ সেইবিলাক পানীৰ পৰি মানে পৰিমাণটো যদি শৰীৰত বৃদ্ধি পায় সেইবিলাকে কমাই দিয়ে আৰু।
ইয়াৰ উপৰিও মই আৰু এটা কথা ক'ব বিচাৰোঁ মানে এই শুই থকা আমি যেতিয়া মানে পৰ্যাপ্ত টোপনি বা নিদ্ৰা শাৰীৰিক অ সুস্থতাৰ বাবে কিন্তু অতি জৰুৰী হয়। নহয় জানো।
হয় হয় ঠিকেই কৈছা তুমি।
অ মানে কোৱা হয় যে মানে এজন প্ৰাপ্তবয়স্ক মানুহে প্ৰতিদিনে সাতৰ পৰা আঠ ঘণ্টা শুবই লাগে। উম উম। এ মই মানে কেতিয়াবা কেতিয়াবা ৰাতি দেৰিলৈকে মোবাইল ব্যৱহাৰ কৰা হয় ইয়াৰ বাবে কিবা আছে নেকি?
আছে আছে নিশ্চয় আছে। অধিক সময় মোবাইল চালে বা স্ক্ৰিনৰ স্ক্ৰিণ চালে নিজৰ সমস্যা হয় লগতে চকুতো প্ৰভাৱ পৰে। শুৱাৰ আগতে মোবাইলটো তুমি যিমান পাৰা সিমান কমকৈ ব্যৱহাৰ কৰা উচিত মানে মবাইল মোবাইলটো চালা স্ক্ৰীন টাইম যিমানে কমাবা সিমানে তোমাৰ অহ অ চকুৰ পাৱাৰো ভাল ভাল হৈ থাকে বা চকুৰ পাৱাৰ কমি নাযায় লগতে হয় চকুৰ তল খিনি যে মানুহৰ কলা পৰে ৰে যে সেইবিলাকো কমি যাব। কমি থাকিব। স্ক্ৰিন টাইম কমালে মানুহৰ চকুৰ ক্ষমতা
উ উম তুমি যোগাসনো কৰা নেকি?
মই অহ যোগাসন কৰো কৰো। সপ্তাহত মই তিনিদিন যোগাসন কৰো। ই শৰীৰটো নমনীয় কৰে আৰু মন শান্ত ৰাখে যোগাসন কৰি চলাব কৰিবই লাগে মানুহে মানে সদায় নহয় ধৰা সপ্তাহত তিনি চাৰিদিনকৈ
বৃদ্ধ লোকসকলৰ বাবে উ কেনেধৰণৰ মানে ব্যাম উপযোগী?
অহ বৃদ্ধ লোকসকলৰ বাবে এতিয়া ধৰা খোজ কঢ়া হালধীয়া ষ্ট্ৰেছিং আৰু সহজ যোগাসন তেওঁলোকৰ বাবে ভাল কিন্তু ডাক্তৰৰ পৰামৰ্শ হৈছে আৰম্ভ কৰা উচিত। ডাক্তৰৰ পৰামৰ্শ লৈহে মানে আমি আৰম্ভ কৰিব লাগে। কাৰণ নিজৰ মতে যদি কৰো। সকলো অ মানে মানুহৰ শৰীৰতো শৰীৰৰ অৱস্থা অলপ অ বেলেগ হৈ থাকে ন আৰু গোটেই লগত বয়সীয়াল হলে ত আমি ডক্তৰৰ পৰামৰ্শ লৈহে এ বিলাক ব্যায়াম ধৰণক কৰা উচিত কাৰণ অ বৃদ্ধ লোক সকলৰ বেছিভাগে তুমি চাবা দৌৰিব নোৱাৰে। একেবাৰে দৌৰিব নোৱা দৌৰিব নোৱাৰিলেও খোজ কাঢ়িব পাৰে। সেনেকুৱাকে আৰু অলপ লৰা চৰা কৰিলে ভাল হয় আৰু।
অ ঠিকেই কৈছা মানে আৰু মই ইয়াৰ লগতে অকমান সংযোগ কৰিব বিচাৰোঁ যে মানে, আমাৰ আজিকালি যত ছাত্ৰ ছাত্ৰী মানে শাৰীৰিক সুস্থতাও বহ- ত -বহুত প্ৰয়োজন। তাৰমানে সুস্থ শৰীৰ থাক তেতিয়াহে মানে মনোযোগ বৃদ্ধি পায়। পঢ়া শুনাতো উন্নতি হয় আৰু। মানে আত্মবিশ্বাসো বৃদ্ধি পায়।
উম। ঠিকেই ইয়াতে পঢ়াৰ প্ৰতি মনোযোগ যোগিতাটো আনিব পাৰিব যদি স্থ শৰীৰ হৈ থাকে।
অ' অ'। হয়। তেওঁলোকে মানে আজিকালি খেল ধেমালিও ও মানে সেইটো তেওঁলোকৰ শাৰীৰিক মানে দৈহিক বিকাশত বহুখিনি মানে অৱদান আগবঢ়ায় আৰু, খেল ধেমালিৰ যোগেদি।
উম। সিহঁতে হয়। ঠিকে কৈছা তুমি। ফুটবল
অ অ'। অঁ অঁ ক্ৰিকেট, বেডমিণ্টন ভলিবল দি খেলিলেও মান শৰীৰ সক্ৰিয় হৈ থাকে আৰু। দলীয় মনোভাৱটো মানে গঢ় লৈ উঠে। উম আৰু এতিয়া মানে কি হয় প্ৰযু কিৰ যুগত বহুতে বহি বহি কাম কৰে যে তেওঁলোক কৰ বাবে কিবা পৰামৰ্শ শ তুমি দিবা নেকি?
হয়। আজিকালি মানুহেটো ৱৰ্ক ফ্ৰম হোম বুলি কয়। সেইতোটো জানা নাই আৰু একে ঠাইতে দীঘলীয়া সময় বহি থাকিলে বহি থাকা। পিছে মানে মাজে-মাজে অলপ, ঠিক', উঠি খোজ -টোজ কাঢ়িব লাগে। আৰু লিফ্টৰ সলনি চিৰিৰ, ব্যৱহাৰ কৰিলে উপকাৰ হৈ দিয়াচোন কাৰণ চাবা দেহাতো আমাৰ শৰীৰটো যদি লৰচৰ হৈ থাকে, তেতিয়াহে আমাৰ তেজ চলাচল ভাল হ'ব বা শৰীৰত সুস্থতা বৃদ্ধি পাব ধৰাত। বেমাৰ-আজাৰ আঁতৰি থাকিব। যদি আমি এটা ঠাইতে দীঘলীয়া সময়ত, যদি বহি থাকো। তেহলে আহয়', তেজ বিলাকো চলাচল নহব লগতে শৰীৰটো বিভিন্ন, কিমান বেমাৰে দেখা-দেখা দিব, সেইবিলাকে আঁতৰাই চলা আতৰাই যদি, চল মানে খোজো তেনেহ'লে, অ', ব্যায়াম কৰি থিক নালাগে বা খোজকাঢ়ি অলপ, দিয়া খোজ কাঢ়িলে, দেহা- মনও ভালে থাকে দিয়েচোন।
উম', -হয় খুব উপযোগী কথা কলা তুমি মই মানে এতিয়াৰ পৰা নিয়মিত ব্যায়াম আৰম্ভ কৰিম বুলি ভাবিছো আৰু', - আৰু লগতে সুষম আহাৰ হয়-হয়- অ', অতি,
লাহে -লাহে আৰম্ভ কৰিবা আৰু নিয়মীয়তাটো বজাই ৰাখিবা এইখিনিয়ে আটাইতকৈ গুৰুত্ব, গুৰুত্বপূৰ্ণ।
অ', - অ', -হয়-হয় আৰু আজি তোমাৰ পৰা মানে ভালেখিনিয়ে স্বাস্থ্যৰ বিষয়েও গম পালো অ', কি মানে গম পালো যে স্বাস্থ্যটো আমাৰ, মানে বৰ্তমান মানুহৰ পৰা কিমান গুৰুত্বপূৰ্ণ মই যিটো মানে, ধ্যনস্বৰূপে কয়ে আমাৰ, ফাইনাৰ যে মানে, মানুহবোৰ বা', -বাহিৰৰ দেশৰ মানুহবোৰ ইমান বছৰ জীয়াই থাকে, আয়ু বেছি এশ- বছৰ, প্ৰায় জীয়াই থাকে আমাৰতো এতিয়া আমাৰ অসমৰ মানুহবোৰ বা, ভাৰতৰ মানুহবোৰতো প্ৰায় সত্তৰ- বছৰ বা ষাঠি-বছৰ তেনেকুৱাতে মানে প্ৰায় বৃদ্ধ হৈ ঢুকাই যায়। নহয় জানো, ইয়াৰ মানে মই এতিয়া উম, ' মূল, কাৰণটো মানে এইব বুলি এইটো বুলিয়েই ভাবিছোঁ, যে মানে তেওঁলোকৰ যি খাদ্যভ্যাস বা তেওঁলোকৰ, জীৱন ধাৰণ শৈলী বা তেওঁলোকৰ নিয়মিত ব্যায়াম যোগাব যোগাসন সেই-সেইবোৰৰ ফলতে হয়তো, তেওঁলোকৰ ইমান মানে আয়ুসটো ধৰক বাঢ়ি গৈছে আৰু আমাৰ ইয়াৰে মানে মানুহ, এইবোৰ মানে অকমান এৰাই চলিব বেমাৰ মানে মানুহৰ সাস্থ মানে বেয়া হৈছে বা তেওঁলোকৰ মানে ইমান দীৰ্ঘায়ো নহয় হয়নে।
মানে ধৰা বাহিৰৰ মানুহ বিলাকে তোমাৰ সেউজীয়া শাক-পাচলি বেছি খোৱাতটো ভাল বুলি ভাবে। আৰে সিহঁতক তুমি এনে টিভিছন দেখি, দেখিলে তুমি নিজে লক্ষ্য কৰিবাচোন দিনে-ৰাতি হওক বা যেতিয়াই হওক সেউজীয়া শাক পাচলিটো থাকে। আৰু আমাৰ ইয়াৰে বেছিভাগ ম মানুহ এইখিনি আতৰাই চলিব চেষ্টা কৰে। সেইটো কাৰণে শৰীৰটো সক্ৰিয় নহয়, আমাৰ হয়। গুৰুত্ব নিদিয়ে হয়, কমাই গুৰুত্ব দিয়ে। আৰু যদি মানে প্ৰটিনযুক্ত খায়ও তেনেহলে ধৰা সপ্তাহত এদিন সেনেকুৱাত মানুহৰ কামটো অলপ কমকে দি দিয়েচোন। সেইকাৰণে আম ইয়াৰে মানুহবিলাক অ' শৰীৰবিলাক অলপ কম সক্ৰিয় হয়। আৰু বাহিৰৰ দেশৰ মানুহ বিলাকৰ অ' বয়সস্থ মানুহ বিলাক শৰীৰ অলপমান বেছি সক্ৰিয় হয়, এইখিনিয়ে আৰু পাৰ্থক্য।
খুব সুন্দৰ কথা কলা। তাকে আমি মানে আমাৰ ভাৰতৰ মানুহখিনিও মানে অকমান স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো মানে আমি বিচাৰিম আৰু নহয় জানো। উ, তেতিয়াহে অ' তেতিয়াহে, তেওঁলোকে মানে দীৰ্ঘায়ু হয় আৰু ভালদৰে কাম-কাজবোৰ কৰি যাব পাৰিব। সুস্থ স্বাস্থ্য থাকিলেহে ধৰা সুস্থ মন মগজু এনেকুৱা মানে হ'ব আৰু। উ, গতিকে আজি ভালেই লাগিল তোমাৰ লগত গোটেই বিষয়টো আলোচনা কৰি। পাছত আমি কেতিয়াবা আৰু সময় সুযোগ হ'লে আলোচনা কৰিম।
উম' আশা কৰো, তুমি সুস্থ জীৱনশৈলী গ্ৰহণ কৰা।
হয়-হয়, ধন্যবাদ।
আজিলৈ সামৰোতে,
অ-অ, হ'ব। ঠিক আছে, থেংকিউ।